অ', চাইফুল ভালনে?
অ', ভালে, আপুনি?
আছোঁ আছোঁ, ভালে আছোঁ। এই ফোন কৰিলোঁ মানে আপুনি ফ্ৰী আছেনে এতিয়া?
ফ্ৰী-ফ্ৰী একদম।
অলপ কথা পাতিম বুলি ভাবিলোঁ, আজি অলপ মানে আমি এই উৎসৱবিলাক যে আছে আমাৰ বিভিন্ন উৎসৱ হয়, বিভিন্ন উৎসৱ। আপোনাৰ ঈদ, দুৰ্গা পূজা
বৰদিন
তাৰপিছত বৰদিন এইবিলাক বিষয় লৈ অলপ আলোচনা কৰিম বুলি ভাবিলোঁ।
হয়।
বিষয় বিলাক আলোচনা নহয় না, আমাৰ নহয়, আমাৰ নব্বৈ শতিকাৰ আমি ল'ৰা-ছোৱালী নব্বৈ শ শতিকাত আমি কেনেকৈ উৎসৱ বিলাক পালন কৰিছিলোঁ আৰু আজিৰ দিনবোৰত আমি কেনেকৈ পালন কৰি আছোঁ। বা আমাৰ এতিয়াৰ ল'ৰা-ছোৱালী সকলে সেই উৎসৱ বিলাক মানে কেনেকৈ চাই বা কেনেকৈ উদযাপন কৰিছে। বহুত ডিফাৰেন্ঞ্চ মানে বহুত পাৰ্থক্য আছে। কিবা ঘটনা আপোনাৰ মনত পৰে নেকি আগৰ উৎসৱ বিলাক?
মনত পৰে মানে ঈদ যে ক'লে আপুনি, আগৰ দিনত আমি যেতিয়া সৰু আছিলো যেতিয়া ঈদ আহিছিলে, মানে ঈদ আহাৰ এদিন বা দুদিন আগৰ পৰাই, আমালোকৰ এনেকে এটা মানে মনত মানে ফূৰ্তি আছিল যে ইটোত যাম মানে এসপ্তাহ আগৰ পৰাই মানে আমি ড্ৰেছ কোনটো ড্ৰেছ পিন্ধি যাম। মানে কেনেকে যাম মানে সেইটো লৈ চিন্তা আছিল। কিন্তু আজিকালি ল'ৰাবিলাকৰ তাৰ মাজত এনেকে দেখা নাপাওঁ।
উম আগত মানে আ আমি প্লান্ট এ হয়
তেতিয়া মানে কি কৰিছে আমাৰ গাঁৱত মানে প্রত্যিকটো ফেমিলিত মানে পৰিয়ালতে মানে এদিন ঈদৰ এদিন আগৰ পৰাই মানে পিঠা চিঠা বনাইছিলে মানে সি, ইজন সিহঁতৰ ঘৰত যাব, সি আমাৰ ঘৰত আহিব, মানে এনে তব মানে এটা পৰি কিন্তু আজিকালি ঈদ বোৰ যে আহে মানে যিদিনা ঈদ সিদিনাহে অলপ মনত পৰে যে, আজি ঈদ হ'ব। বাকী টাইমত হেৰি মনতে নপৰে যে ঈদ বুলি, কোনো মানে ধৰণৰ ফূৰ্তিই নাই, আজিকালি।
নাই, নাই, আজি মই মোৰ মানে এনেকে মনত পৰে, আগৰ যদি ঈদৰ এসপ্তাহ আগৰ পৰা আমি দিন গুনিছিলোঁ যে আজিৰ পৰা ইমান তাৰিখত ঈদ হ'ব ইমান বাৰ। ইমান দিন আছে। কেতিয়া যাব সেই দিনবিলাক? আমি এ এইটো এইবিলাক মানে কাউন্ত মানে গণিছিলোঁ আৰু কিমান দিন আছে? আজি গ'লে আকৌ কিমান দিন থাকিব, মাকক সুধিছিলোঁ, মাকক সুধিছিলোঁ যে আৰু কিমান দিন আছে আৰু কিমান দিন আছে, তাৰপিছত এ পৰিকল্পনা থাকিছিল যে কি কিনি দিব এইবাৰ ঈদত? তাৰপিছত হয়।
কৰিম বন্ধু-বান্ধৱৰ লগত আলোচনা কৰিছিলোঁ।
হয়। তাৰপিছত এই, আমি যে বজাৰত যাম। মানে কাপৰ কিনিবলৈ সেইটোও আমি প্লান কৰিছিলোঁ সেইটো আমি বাচ্ছা এ বন্ধু বান্ধৱসকল কৈছিলোঁ। মই নে মই কালি যাম। পৰহি যাম, তই কেতিয়া যাবি?
ইটো কিনি আনিম।
হয়
অ আৰু এ আৰু এটা এ এনেকা আছিল যদি, যেনেবা মইয়ে হওক বা ম মই মোৰ বন্ধুৱে হওক কিবা এটা ড্ৰেছ কিনি আনিলে কাপোৰ সেই মানে যিমান ৰাতি হওঁক সেইটো চাবই লাগিব। মানে গোটেই যিখিনি বন্ধু বান্ধৱী আছে। চবেই মানে আহিব সেইটো চাব কাৰণে, কেনেকে ড্ৰেছ আনিম।
কেনেকুৱা ড্ৰেছ আনিলে আৰু
হয়।
এ এইটো আকৌ আমি ঘৰে ঘৰে গৈ মানে দেখিছো
হয়, ক'ৰ পৰা কৈছ? হয়।
হেল্ল,
হয় কোনে কিমান পইচা লৈছে বাৰু ঈদত?
অ কোনে কিমান পইচা লৈ যাব পাৰি। এনেকে আছিল যে আমি এইবাৰ এশ টকা লৈছো দে তই কিমান লৈছা। মানে মা-দেউতাকক আগতে মই কৈ থৈ দিছো মোক কিন্তু এইবাৰ এশ এশ টকা লাগিব নহ'লে মই ঈদত নাযাওঁ। এনেকে আগতে কৈ থৈছো আমি।
হয় হয়।